হেল্ল' অ কি কৰিছ
হেল্ল'
অ কি কৰিছ শুনি আছো শুনি আছো শুনি আছো শুনি আছো শুনি আছো । অ মই শুনিছো
কি কৰি আছ ছ নো
এ কাম কৰি আছো শুনিছো
আমি চাহ অকন খাই আছিলো
অহ অহ
মাতটো কিয় অহা নাই যে
অ মই সেই চাহকনেই খাই আছিলো চাহ খাই হ'ল
মাতটো শুনিয়ে আছ নেকি
না অহ অহ অহ
মোৰ মাততো শুনিছ নে
অহ শুনিছো শুনিছো শুনি আছো মই শুনি আছো এ ক
হেল্ল'
অ শুনি আছো শুনি আছোঁ
কি কৰি আছ কচোন চাহ তাহ খালি নে
খালো দে খালো
হয়
খালো
চাহ তা খালি
অ খালো খালো
কাম হল
অহ হ'ল হ'ল হল কাম হ'ল দে
মোৰ মাতটো শুনি আছ নে
অহ শুনি আছো শুনি আছো
অ মইহে শুনি ব্লুটুথটো হেৰি হৈ আছিল যে অন হৈ আছিলে
অ অ
বস্তু লগা হৈ আছিল মানে সেইকাৰণে কানৰ হেতু এতিয়া হে তাইক দেখা পালো কিয় শুনা নাই বুলি দেখাই আচোনগৈ দেখাইহে ব্লুটুথটো অফ কৰি দিছে তেতিয়াহে শুনা পাইছে য এইবিলাক মানে বুজি পাই তয় নেপালে দিমাগ তই হেৰি হ
হয় দে সে আগতি নতৰ মানুহ তেনেহ পে হয় দে
উম উম সেয়া বুজি নাপাও সেয়া হেন্দু কোৱা মানুহ পা হেন্দু বুজি পায় আৰু হেন্দু। খং উঠি যায়।
হয় য়ো নয়হ কে ম শিকাই নাম দল বিক
এয়া শিকাই শিকাই ভাগৰ লাগি যায় গৈ মানে হুম নিজৰ খিনিও কৰি থাকে। যিমান লগাই তথাপিও ভাগন হেৰি কৰি দে প্ৰব্লেম হলে মানে সেইকাৰণে সুধিয়ে লবি নিজে একো কাৰ্বাই নকৰিবি কৈছে মোক।
অঅঅ অ সুধিবই লাগিব নেজামটো। হে বোলে দাৰাইয়া আছে তেই। ৰ লাগিলে খং উঠিলেও উঠক তেওঁ মানে সুধিমে।
সোধাকে কৰিলে আৰু খং উঠিব বেয়া কিবা কৰিলে তেতিয়া কিবা এটা কৰিছিলিয়ে হা
অ নাজানাদে শিকিবই লাগিব আকৌ
হুম নাজানকে হেৰি টিপি নিদিবি একো কিবা কিনি লাগিলে ৰই লবি খং নুঠে নহয় কৈ সেইখিনি দিবি খং উঠে মানে সেইখন সময়ত উঠে আৰু। বেছি মানে হেৰি কৰি থাকিলে হু হু তাৰ পিছত আকৌ ভালো হৈ যায় সেইকাৰণে সুধি দিয়ক। সুধিয়ে ল'বি যিকোনো হেৰিয়ত।
অঅ
উম কিবা প্ৰব্লেম হোৱাতকৈ। তাৰপা এত হেৰীয়ে ফুলে। ফোন কৰিছিলে নহয় মোৰ ফোনে যোৱা হয় নাছিলে আকৌ সেইকাৰণে মন নাই
অ অ অ
তোক কৈছিলা নেকি?
অ মোক কৈছিলে কৈছিলে কৈছিলে মই পাতি পাতিলো।
সতে পাতিলি আউ।
হা
নতুনকে খোলাটোত পাতিলি আউ
অ পাতিলো।
উম উ তেনেকে মম নাপালে তাইকে কৈ থিব দিয়া এতিয়া মনালিছা।
আহ
অ তেনেকে মানে পুৰা কৰি দিবি বস্তুবলাক। নিজৰ নিজৰ ভিতৰত একদম পালি বেলেগ বেলেগক হেৰি কৰি থাকাত ক।
আহ হ'ব দে ক।
অ তাৰপা হেৰি কিমান সময়ত পাব সি
তত
হয়
কোন কিমান সময়ত যাব অ আহাই নাই অ আহাই নাই দে আহিব লৈছেহে দেৰি হৈছে তই অহা নাই। নাই লগৰতো ৱা বেলেগ ডিউটিত গল
আহ
দেৰি হৈছে যে সেইটো কাৰণে মানে তাই সি আহিলে এৰি আহিব পাৰিব হয়।
অ তেতিয়াহ'লেচোন ৰাতি তি হৈ যাব বহুত
অ ৰাতি। কি হৈ যাব
উম
নটামান বাজিব চাগে।
অ অ।
উম
তাতকো হেৰি কি এ কি বুলি কয় কাইলৈ কিবা বন্ধ আছে জানো নাই নহয়।
কাইলৈ বন্ধ নাই কিয়
সজেইছো হম । উম দমটো কি গধূলি মাংখা চাংখা বনাবি আৰু
অ মই এতিয়ানো । ক যাব লাগিব পাই যেনিবা যাব লাগিব
ত সতে অ সতে খ লে হ'ল ফোন কৰি দিলে দিবহি নেকি আজিকালি নিদিয়েহি জানো কোনখিনিত গ'লিগৈ আৱাজ নোহোৱা জেগাত
অ হেৰি বো ভাই গ'লে হ'ল ফোন আক ফোন কৈ দিলাক অলপ বিষৰ যাবহি
অ তেনেকে কৰি দিয় সে গৈ থাকিব লাগে
অ যাম আৰু মই ফোন কৰি দিম আৰু মানে ওচৰতে মানে অকমান কোনোবা ফালে আ মানুহ পাই যে আছে সেয়া হাততে কি কাব
তাৰপা এ কি কৰি আছে
শুই আছে শোৱা পা উঠি এ হাত টিউচন আহিছে তাই নুঠে কবাই কৈ থধ
উম অ হেই স্কুলৰ পৰা উম আহি পাই শুব দিব লাগে
স্কুলৰ পৰা আহি পাই শুইছে আকৌ এতিয়া লৈকে উঠাই নাই এতিয়া বৰ বেয়া সন্ধিয়া হৈ যায়
সন্ধিয়া সময়লৈকে থবই নালাগে এঘন্টা শুব দিব লাগে উঠাই থাকিব লাগে
অ নাই একদম এতিয়াাকে পিটন দিহে উঠাইছো মই
অ তেনেকেই উঠাবি পিটন দিয়ে এঘণ্টা দেৰ ঘণ্টা হুব দি পিটন দি উঠাই দিবি আৰু আগতে উঠাই দিবি সময়ত সময় মই উঠাবি মানে সময়মত উঠালে আকৌ দেৰি হৈ যায়গৈ যে সেইকাৰণে আগতে উঠাবি
এতিয়া দেৰি আছেে ন নহয় তাই আকৌ মানে কেতিয়াবা ৰাতিও আহে যে হয় বেলেগকো লয় মানে কালি তাই এ ক'লে মানে মই এইকেইদিন টিউচন নলয় দো পালেহি মই পঢ়িব লাগে বেলেগ কিতাপ তেনেকে কলৈ যায়
উম
সোনকালে আহিছে এতিয়া লৈ দিব তাৰ তেতিয়া বেলেগ কিতাপ পঢ়িব এইকেইতাক তাৰ পিছত ল'ব গৈ
অ ভালকে কি পঢ়িছে কি নকৰিছে একদম চাই থাকিবি দেই এইখিনি সময়ত জোৰ ল'ৰা ছোৱালীক গুৰুত্ব দিলেহে দিয়া মানে নহলে আৰু পিছত কাম নাহিবগৈ এখনতে মনযোগ মনোযোগ নালাগিব
অ
তাইক মানে এইখিনি সময়ত খালি ভোলাই ভোলাই কিবা হেৰি কৰি পেলাই খুৱাই বোৱাই পঢ়াই থাকিবি
অহ - অহ।
কিবিধ বুজাই - বুজাই।
উম,
থোপা গৰম বৰষুণ পৰিছিল নেকি তাত?
অহ, বৰষুণ পোৱা নাই হেৰি ধৰিছিলে নপৰিলে।
উম,
বৰখন
ইয়াতো হয় দে। ইমান গৰম হৈছে বৰষুণ পৰি থাকিলে ভাল। ঠাণ্ডা এটা লাগি থাকে।
বহুত গৰম লাগে।
টিঙৰ ঘৰটা কাম এটা কৰিবি টিং দি পেলাই ওপৰত উম, তৰ্জা বেয়া আানিয় মানে ধুনীয়াকে ৰুম এটা বনাই লবি ৰাতি গৰম হলে মানে উম। তাতে শুবি তেতিয়া ৰাতি টিঙৰ হেৰিয়ত ঠাণ্ডা পৰিব ঘৰটোত।
তেনেকুৱাই কৰিব লাগিব আৰু এইবাৰ তেওঁ গলে এ নহয় এ চি চে চি টা লৈ ললে তেতিয়া দৰকাৰ নাই অভাৱ হয়।
অহ, এ চি এটা লই ললেও হল হৈ ।
লাগিব লাহে- লাহে হে কৰিব পাৰিম আৰু কাম একেলগে কৰিব।
লাহে-লাহে চব হয় মানুহক জল্ডি - জল্ডি নকৰিলো হয় চব ঘপক ঘপককে কৰিলে বেয়াহে যিকোনো হেৰি।
লব লাগিব নহলে নোৱাৰি মানুহ থাকিব এই গৰমত । তেওবা এইকেইদিন বৰষুণতটো অকনমান পৰি থকাৰ কাৰণে মানে
উম - উম। বেছি ৰ'দ দিলে আকৌ হাহাকাৰ লাগিব।
অহ,
বেছি ৰ'দ দিলে সেনেকুৱা ঘৰত নে বেৰবিলাক তাপ দি তাপ ধৰে যে সেইকাৰণে হেৰি হৈ যায় প্ৰব্লেম।
অহ,
তাকে এতিয়া মই হেৰি চাহ অকন বনাই খাই আছিলো সহতে একোৰে ফোন আহিলে আৰু নাপাও। মোক কৰিব দিলে মোৰ আকৌ কলটো কি প্ৰব্লেম হৈ আছিলে ন তাইক নকৰিলে বোলো হেৰি কল যোৱা নাই বুলি কলো। তাৰ হে পচন্দ এইটো। পিছত আকৌ এটা কৰিব লাগিব।
মই এতিয়া কাম বন কৰিমগৈ আৰু এইটো ফোনটো কাটিলে অকমান হেৰি কমগৈ ইমান মানে এতিয়া দহ কা মাৰো আকৌ হেৰি কৰো ঘৰতো অকমান খাও।
উম, তে অথনীৰ পৰা কি কৰি আছিলি?
নহয় খাৰি লোৱা আগফাল চাইদ। এই ভিতৰ আমাৰ ৰুমটো। তাপিছত তাত শুলে এতিয়া বিচনা চিচনা আকৌ গোটেই গটি নাই নহয় পাৰি কৰি লৈ।
উম আম খোপা সেখেই নহয় দেই বা । যিমানে কৰি থাকো সিমানে ওলাই থাকে ।
আমাৰ এই যে অতি অতি হেৰি কৰে লেতেৰা
উ মুঠতে তাইকো শিকাবিচোন এতিয়া ডিচিপ্লিন টো তেতিয়া তাই নিজে মানে অশান্তি পাব নিজে কৰা হৈ যাব এইটো কৰ চোন এইটো এনেকে ইমান বেয়া লাগি আছে এইখিনি জেগা খিনি ইমান অশান্তি লাগি আছে বেয়া হৈ আছে এইখিনি অকন চাফা কৰি দেচোন এইখিনি কাপোৰ খিনি সামৰচোন বুদ্ধি কৰি । মৰমে সেনেকে কথা ধুনীয়া কৰিবি কৈ কৈ দিবি তাই নিজে যেতিয়া কৰিব তেতিয়া নাই নিজে হাজি ভাল
মন গলে মন গলে কৰে বোলো মন নগলে একো নকওঁ মন গ'লে ধুনীয়াকে আলনা ধুনীয়াক জাপিব ঘৰ হাৰিব তাৰ পৰা বিছনা পাৰিব ধুনীয়া কৰি থ'ব মোতকৈ তাইহে ধুনীয়াকৈ কৰিব জানে কিন্তু মন নগ'লে
উ উম ভুলাই ভুলাই কৰা লাগে অলপ ।
অ হ'বা দে মই কাম উম
অ ৰ অকমান সময়ত এটাই কৈছে অকমান হেৰি পোন্ধৰ মিনিট মান মানে হেৰি কৰি বিয়া বোলে । তেতিয়া মানে পতককে হেৰি হৈ যায় একে বাৰতে মানে সেই টো হৈ যায় মানে আৰু সেইকাৰণে